হেল্ল'।
হেল্ল' কি কৰিছা
এই আছো বা এনেই এনেই বহি আছো এই এনেই বহি আছো ৰবা তুমি
মইও এনে আছো বাকী চাহ তাহ খালা
আহ খালো তবা তুমি খালা
অ খালো দিয়া
অ মানে এই এই এটা কথা চিন্তা কৰিছা নাই
কি বা কোৱাচোন
মানে আজিকালিৰ যি কৃষি যিটো ক্ষেত্ৰ আছে কৃষিৰ ক্ষেত্ৰতো মানে বহুত পৰিৱৰ্তন হৈছে ন
অ হৈছে আগৰ তুলনাত এতিয়া বহুত বহুত নতুন পদ্ধতি বৱহাৰ কৰা হৈছে কৃষিৰ ক্ষেত্ৰত
তাকেই দিয়া মানে আগতে তোমাৰ মানে বেছিভাগ কাম তোমাৰ হাতেৰে কৰা হৈছিল বা তৰ সেনেকুৱা হাতেৰে মানে নিজে মানে অ অ মানে নিজৰ শৰীৰটো মানে এই ব্যৱহাৰ কৰা হৈছিল। কিন্তু এতিয়া বহুত কাম মেচিনেৰে কৰা হয় দিয়া।
অ ঠিকে কৈছা আগতেতো মানুহে নিজৰ হাতেৰে সকলো কাম কৰিছিল কিন্তু আজিকালি বিভিন্ন আধুনিক পদ্ধতি আহিছে যেনে তোমাৰ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ধান কটা মেচিন আদি বিভিন্ন ব্যৱহাৰৰ ফলত সময়ো তোমাৰ কম সময়তে সকলো কাম কৰিব পাৰি আৰু কষ্টতটো অলপ কমকৈ হয়।
তাকেই দিয়া আৰু তোমাৰ এই তাৰোপৰি যিবিলাক আধুনিক তোমাৰ বীজ হওক বা তোমাৰ এই উন্নত সাৰ মানে এইবিলাক আৰু উন্নত সাৰ ব্যৱহাৰ এই সেইবিলাকৰ ফলতো তোমাৰ মানে এই যি উৎপাদন হৈছে, শস্য উৎপাদন সেইটোও বাঢ়িছে আৰু এনেকুৱা
হয় দিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰত বহুত ক্ষেত্ৰতে আগবাঢ়ি গৈছে আৰু এতিয়া কৃষকে বহুত স সহজ পদ্ধতিৰে কি খেতি বাতি কৰিব পাৰে আৰু বেছি কষ্টও নহয় কম সময়তে সকলো কাম কৰিব পাৰে আৰু
বাৰু কিন্তু এটা কথা কিন্তু এটা
কিবা
মানে তোমাৰ যিটো আধুনিক কৃষি সেইটো মানে কেৱল আহ মেচিন ব্যৱহাৰেই নেকি? মানে বেলেগ একো নাই নেকি অকল মেচিন ব্যৱহাৰৰ দ্বাৰাই আধুনিক কৃষি কৰিব পাৰে নেকি?
নহয় নহয় ইয়াৰ ক্ষেত্ৰতো বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। যেনে তোমাৰ উন্নত বীজ বৈজ্ঞানিক সিঞ্চন ব্যৱস্থা তাৰপিছত মাটিৰ পৰীক্ষা জৈৱিক পদ্ধতি আৰু নতুন বিভিন্ন প্ৰযুক্তিৰ ব্যৱহাৰো ইয়াৰ তাতে অন্তৰ্ভুক্ত আছে।
তাকেই দিয়া কি এই যে মাটিৰ পৰীক্ষা টো কলা এই মাটিৰ পৰিক্ষাটো কিয় প্ৰয়োজন আৰু পৰীক্ষা কৰাটো?
মাটিৰ পৰীক্ষা কৰাতো তোমাৰ প্ৰয়োজন। কাৰণ মাটিত কি কি পুষ্টি উপাদান কম আছে সেইটো জানিলেহে আমি খেতিটো ভালকে কৰিব পাৰিম বা সঠিক সাৰ ব্যৱহাৰ কৰি সেই খেতিখিনি আমি ভাল কৰিব পাৰিম। যদি কিবা উপাদান কম থাকে, তেনেহ'লে তাত- টো যিকোনো খেতি কৰিলে তোমাৰ নহ'ব ভালকৈ সেইবাবে মাটি পৰীক্ষা কৰাটো তোমাৰ প্ৰয়োজনীয়।
অ বৰ ভাল কথা কৈছা দেইটো মানে আৰু তোমাৰ ধৰি লোৱা এই যিটো মা পৰিৱষ্টি কথা হলা এই মাটিৰ পৰিচয় থাকিলে শস্যৰ উপপাদনটো বৃদ্ধি হ'ব বা আৰু বেছিকে হব হ বাকী যিটো পানী সিঞ্চনৰ এই ক্ষেত্ৰতো কিছমান নতুন নতুন পদ্ধ পদ্ধতি
হয় মই অলপ চলপ গম পাইছোঁ বাৰু মানে ইমানো নাজানো তথাপিও অ ড্ৰিপ ই ইৰিগেশ্যন আৰু স্প্ৰিংকলাৰৱ ব্যৱস্থাৰ জৰিয়তে অ অতি কম পানীত অধিক খতি খেতি কৰিব পাৰি সেইবোৰৰ জৰিয়তে মানে বৰষ কণ নিদিলে ধৰি লোৱা পানীৰ ব্যৱস্থা এনেকে যোগান ধৰি খেতি খিনি ভাল কৰিব পাৰি আৰু আৰু ইয়াৰ ফলত পানীৰ অপচয়ও কম হয় উম।
হয় হয়।
আজিকালি যিটো আজিকালি যিটো কৃষি বহুত ম'বাইল কৃষি তথ্য লাভ কৰে আৰু বহুত মানে কৃষকসকলে এ চচিয়েল মিডিয়াৰ কৰি ইটাৰনেট ব্যৱহাৰ কৰি বহুত কৃষি আগতে ন
হয় হয় বতৰৰ খবৰ বজাৰৰ দাম আৰু নতুন কৃষি পদ্ধতি সহজে জানিব পাৰি। আমি ইণ্টাৰনেটৰ জৰি়য়তে আজিকালি সকলোবোৰ তথ্যই পাব পাৰো কৃষিৰ ক্ষেত্ৰতো ইয়াৰ বিভিন্ন আমি তথ্য সমূহ ইন্টাৰনেটৰ জৰিয়তে জানিব পাৰোঁ আৰু।
তাকে এতিয়া মানে কি কিনো কৰিব নোৱাৰে এতিয়া চচিয়েল মিডিয়া থাকিলে আৰু বাকী আ আৰু কিছুমান আমি আগতে তৈথ্য পাবলৈ আমি বহুত সময় লাগিছিল আহ আহ আমি সভাপতি ম পাই যাব ন মান ইমান ন
হয় হয় আগতে তোমাৰ কৃষকসকলে ইমান খেতি কৰিছিল যদিও ইমান ভালকে জনা নাছিল কি কৰিব লাগে নালাগে কিন্তু এতিয়া বৰ্তমান যুগত তোমাৰ ইন্টাৰনেটৰ জৰিয়তে সকলো মানে সুবিধা হৈছে আৰু সকলো ভালকৈ জানিব পাৰি সকলো হয় কেনেকে কি খেতি কৰিলে ভাল হয় কি খেতি কৰিলে বেয়া সেইবোৰ চব জানিব পাৰে আৰু
এইবিলাক এ দিয়ে আৰু তোমাৰ এই যে আধুনিক কৃষি আ এই আধুনিক কৃষ এ বহুত গম প ইয়াত কিবা অসুবিধা আছে নেকি তোমাৰ মতে
মোৰ মতেটো আধুনিক যন্ত্ৰ পাতি কিনিবলৈ ধন বহুত লাগে সেয়া সকলো কৃষকে সহজে কিনিব নোৱাৰে যিসকল তোমাৰ ধৰি লোৱা অলপ দুখীয়া শ্ৰেণীৰ কৃষক আছে তেওঁলোকে ইমান সহজতে এই পদ্ধতিবোৰ মানে গ্ৰহণ কৰিব নোৱাৰে আৰু যিহেতু ধন কিছু পৰিমানে সৰহকৈ লাগে গতিকে এইখিনি অসুবিধা আছে বুলি মই ভাবো আৰু তুমি কি কোৱা
সেইটোতো সঁচা সেইটো সঁচ মই হেইকানে যিবিলাক আৰু যিবিলাক মানে অলপমান পইচাৰ অভাৱ বুলি কাৰ হয় এইবিলাক য যন্ত্ৰ পাতি বহুত মানে টকা লাগে ন তেওঁলোকে আধুনিক কৃষি কাৰ্য আছে সেই তেওঁলোকে লাভ নকৰে আৰু এই দুটা সৰু কৃষকসকলৰ বাবে এটা ডাঙৰ আৰু যাৰ আছে এইবাৰ ব্যৱহাৰ মানে মাটিৰ প্ৰতি পাৰি ন তোমাৰ ম ত মানে খেতি কৰে ন মাটিৰ
অ কৰে কৰে বহুটো ৰা ৰাসায়নিক পদাৰ্থ মাটিৰ খেতি কৰে কাৰণ কিছুমান অ বিষাক্ত পদাৰ্থও থাকে তাৰ তাতে সেইবাবে বহুতে এতিয়া জৈৱিক কৃষিৰ দিশেও গুৰুত্ব দিছে ৰাসায়নিক পদাৰ্থ বোৰে কিছুমান মাটিৰ মানে সাৰসমূহ আহ নিজৰ মানে নিজস্ব গুণসমূহ নোহোৱা কৰি দিয়ে যাৰ ফলত কিছুমান খেতি ভাল নহয় আৰু
তাক সেই এতিয়া মানে আমি জৈৱিক জৈৱিক কৃষি আমি মানে জৈৱিক সাৰ উপযোগ কৰিব লাগিব মাটিটো উৰ্বৰতাটো বৰ্তাই ৰাখে আৰু ধৰক এনেকুৱা স্বাস্থ্য খাদ্য উপাদন কৰে মানে সাৰ মানু যি যিটো লাভ বা যিটো আমি আমি পাব লাগিব পাপাম অৰ্থ বেমাৰেমাৰ হ
হয় হয় ভৱিষ্যতে তোমাৰ আধুনিক কৃষি আৰু অধিক উন্নত হব বুলি আশা